শুনিছা?
হয় হয়, শুনি আছোঁ, কি কৰি আছা?
মই, এইমাত্ৰ ভাতকেইটা খাই উঠিলোঁ উঠিলো, উঠিলৈ অকণমান এই - আমাৰ চোতালতে হেৰি খোজকাঢ়ি আছোঁ ঘৰৰ ওচৰতে।
হয় হয়, খুব সুন্দৰ ভাল মানে ভাত খাই উঠি খোজ কঢ়াটো বাৰু ভালেই। আহ বাৰু আজি মানে তোমাৰ লগত আমাৰ অসমৰ- উম বি মানে পূজা সমূহৰ বিষয়ে উৎসৱৰ বিষয়ে অকণমান আলোচনা- চনা কৰিম ভাবিছো মানে যিহেতু আমাৰ উৎসৱৰ ব- তৰ আৰু সমাগত আহি আছে বেছি দিন নাই। আমাৰ মানে, অতিকৈ প্ৰিয় দুৰ্গা পূজাত আহি আছে দিয়াচোন। তাৰ আগতে মানে মই সৰস্বতী পূজা, যিহেতু আমি ছাত্ৰ জীৱ, ছাত্ৰী জীৱনৰ - মানে একেবাৰে প্ৰধান মানে উৎসৱ বুলি ক'বলৈ - গলে অধিক আগ্ৰহেৰে অপেক্ষা কৰি থাকো সৰস্বতী পূজালৈ, গতিকে - সৰস্বতী পূজাৰ বিষয়ে তোমাৰ কেনেকুৱা কি মতামত অকমান কোৱাচোন?
সৰস্বতী পূজাৰ বিষয়েটো ক'বলে হ'লে মোৰ বহুতেই অভিজ্ঞতা আছে। সৰুতে আমি মানে সৰস্বতী পূজা আহিব বুলি এমাহৰ আগৰ পৰা - ধুমধামেৰে মানে বাট চাই থাকোঁ আৰু তেতিয়া আমি - অ', সৰস্বতী পূজাৰ দিনা সোনকালে, মানে, স্কুলত গৈ আমি হেৰিয়াত তেতিয়া আমাৰ, মানে, আজিকালি যেনেকে যে ফেশ্বন ডিজাইন ওলা হৈছে সেই চিষ্টেমটো আমি আমি পোৱা নাছিলোঁ আৰু তেতিয়া আমাৰ স্কুলীয়া দিনত, অ', মানে পূজা হয়, পূজাৰী আহে, প্ৰসাদ দিয়ে। অ', খিচাৰি দিয়ে, আমি সেৱা লওঁ, সেয়াই তেনেকুৱা আছিলে, আজিকালি অলপমান ছিষ্টেমটো বেলেগ হৈছে।
হয় হয়, ঠিকেই কৈছে, মানে আজিকালি, বিশেষকৈ আজিকালি প্ৰজন্মই, মানে সৰস্বতী পূজাটোক, মানে, বেছি, মানে, জাক জমকতাৰে মানে উদযাপন কৰা দেখা যায়, যেন আধ্যাত্মিকতা ভাৱটো যেন অকমান কমি আহিছে। সেইটো মানে, ময়ো লক্ষ্য নকৰা নহয়, মানে আমাৰ দিনত আমি কি কৰিছিলোঁ মানে সৰস্বতী পূজাক লৈ বিভিন্ন ধৰণৰ দায়িত্ববোৰ আমি নিজেই, মানে, আমাক দিছিল, মানে শিক্ষক শিক্ষয়িত্ৰীসকলে, আমি সেই দায়িত্ববোৰ অতি নিয়াৰিকৈ, মানে, পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ, যেনেকৈ ধৰা, মানে সৰস্বতী পূজাৰ, আহ, কেইদিনমান আগৰে পৰা যা যোগাৰ কৰি আমি পূজাৰ মণ্ডপটো, মানে, নিজে সজাবলৈ চেষ্টা কৰিছিলো। অ', বিভিন্ন ধুনীয়া, আটক ধুনীয়াকৈ, তাৰ উপৰি মানে আমি সৰস্বতী পূজাৰ দিনটো ৰাতিপুৱাৰে পৰা একেবাৰে, মানে, শেষলৈকে সকলোবোৰ কাম কাজত, মানে, আমি হাত উজান দি, মানে, সহায় কৰিছিলোঁ বা পূজাখন, মানে, সাফল্যমণ্ডিত কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। গতিকে কিন্তু আজিকালিৰ দিনত, মানে, লৰা ছোৱালীবিলাকে এ তেওঁলোকে একেবাৰে, মানে, প্ৰায় বাৰটা এঘাৰটা বজাত আহে। আহিলেই, মানে, তেওঁলোকে, মানে, এ কৰবালৈ ফুৰিবলৈ গুচি যায়। বাহিৰতে, মানে, খাই, গতিকে যেন আধ্যাত্মিকতাৰ ভাৱটো কমি গৈছে আৰু এই সৰস্বতী পূজা আহিলেই যে নতুন কাপোৰ লব লাগিব, এনেকুৱা ধৰণৰ সাজোন কাচোন সেইটো কথা নহয় আচলতে পূজাটোত, মানে, আধ্যাত্মিকতাৰে, যিহেতু পূজা হয়, আমাৰ পূজাটো মানে পূজা হিচাপে আমি সেই দিনটো উদযাপন কৰিব লাগে গতিকে আজিকালিৰ দিনত যিবোৰ ফেশ্বন প্ৰতিযোগিতা ধৰণৰ এনেকুৱা হৈ উঠিছে সেই আচলতে এ মোৰ বোধেৰে হ'ব নালাগে তোমাৰ মতামত কি কবা এই বিষয়ে
ময়ো সেই তোমাৰ সৈতে একমতে এতিয়া আগতে আমি যেনেকৈ ধুমধামেৰে সৰস্বতী পূজাটো আমি হেৰি উদযাপন কৰিছিলোঁ লগ বন্ধুৰ লগত মিলি জুলি গোটেই কামখিনি কৰি আগবঢ়াই নিছিলো আজিকালিতো সেইবিলাক হেৰি নিয়ম নায়েই আজিকালি ল'ৰা ছোৱালী বিলাকে দছটা এঘাৰটাত আহিব আহি স্কুলত এপাক সোমাই, বাহিৰত ঘূৰিব ফুৰিব হেৰি কি মানে, চেলফি তুলিব, আজিকালি ফেশ্বন, ফেশ্বন এটা হৈ গৈছে চেলফি তোলা। চেলফি তুলি কেনেকে মানে, কাতকে কিমান ধুনীয়া কোনে অ প্ৰতিযোগিতামূলক মানে হৈ গৈছে আৰু ধুনীয়া সাজ পাৰ পিন্ধি কেনেকৈ এসাঁজ সাজপাৰ পিন্ধি লৈ মানে এখন চেলফি মাৰি নিউজত পঠাব পাৰো আজিকালি মানে চব ফেশ্বনে হৈ গৈছে আৰু আগৰ দিন নাই আৰু আগতে আমি যেনেকে স্কুলত সৰস্বতী পূজাত কিমান ধুমধামেৰে কাম বন কৰি আমি ছাৰ বাইদেউ সকলৰ লগত মিলি জুলি একেলগে কৰিছিলো আজিকালি সেইবিলাক নিয়ম মানে নায়েই আজি কালি চব মানে একদম ফেশ্বনৰ যুগ আহি গৈছে আৰু ধুনীয়া ধুনীয়া নতুন নতুন
সঠিক কথাকে কৈছা গতিকে মানে এনেকুৱা হ'ব নালাগে। ইয়াৰ পিছতে যদি মই কওঁ এই আমি অধিক আগ্ৰহেৰে অপেক্ষা কৰি থকা আৰু এটি পূজা হৈছে। দূৰ্গা পূজা গতিকে দূৰ্গা পূজাৰ বিষয়ে তোমাৰ কেনেকুৱা কি অভিজ্ঞতা তুমি প্ৰথমে কোৱাচোন। ৰাজি
অ দূৰ্গা পূজাৰ বিষয়ে তোমাক আৰু কিমান কম শেষেই নহ'ব ইমানেই দূৰ্গা পূজা আহিলে মন তো ভাল লাগে তোমাক কি ক'ম। আমি দুৰ্গা পূজা অহাৰ লগে লগে মানে আমাক কি উৎস চোৱা আগতে আমি দেউতা মাৰ লগত মানে দুৰ্গা পূজা চাবলৈ গৈ আমি বেলুন লৈছিলোঁ আজি আজি কালিতো বেলুন কি বস্তু ল'ৰা-ছোৱালীয়ে চিনিয়ে নাপায়। আগতে মানে আমি বেলুন বুলি ক'লে আৰু আমাক আৰু বেলেগ বস্তু নালাগিছিলে খোৱা বোৱা আমি সেইবিলাক পাহৰিয়ে গৈছিলো মানে। কেনেকে আমাক মানে মা দেউতাই বেলুন কিনি দিব। সেইবিলাকে আজিকালিতো ল'ৰা-ছোৱালীয়ে আজিৰ দিনত বেলুন কি বস্তু চিনিয়ে নাপায় মাক দেউতাকৰ লগত মানে সিহঁতে মানে মাক দেউতাকৰ লগত ফুৰিবলে যাবলৈ টান পায় সিহঁতে লগ বন্ধুৰ লগতেই আজি দেখিছো আৰু ওচৰে পাজৰে ল'ৰা ছোৱালী বিলাক মানে দেখা পাইছো সেইটো কাৰণে তোমাক ক'লো আৰু যে আজিকালি ল'ৰা-ছোৱালী ল'ৰা-ছোৱালীবিলাক মানে মাক দেউতাকৰ লগত দুৰ্গা পূজা চাব নাযায়েই চব লগ বন্ধুৰ লগত যাব গৈ লৈ সিহঁতে মানে চেল সি উঠিব হেৰি এনেই জেলেপি চেলেপীটো উম খাই আৰু সেইবিলাক খোৱা লোৱাটো কৰে।
পূজা এই বিশেষকৈ দূৰ্গা পূজাত মানে জিলাপী অবিহনে আধৰুৱা যেন অনুভৱ হয়। পূজাৰ সময়তটো মই প্ৰায় মানে এ মানে দিনে আধা কিলো মানকৈ জিলাপি খোৱা হোৱা নিচিনা হয় মানে, ইমানেই মানে ভাল লাগে খাই জিলাপী গতিকে খুব সুন্দৰ জিলাপি মানে অবিহনে পূজা একেবাৰে আধৰুৱা দূৰ্গা পূজাত মানে আমিও আগতে মানে পিষ্টল লোৱা এনেকুৱা ধৰণৰ বিভিন্ন মানে প্ৰথা আছে যিবোৰ মানে এ ভাবি কে ভাল লাগে দেচোন কিন্তু মানে দুৰ্গা পূজাতটো আগৰ মানে যিমান আমি ওলাও বহুত মানে এমাহ আগৰ পৰা প্ৰায় উলহ মালহেৰে ৰখি থাকো বিশেষকৈ মানে সপ্তমী অষ্টমী নৱমী দশমী এই তিনিটা দিনত মানে আ মানহে হেৰি আমি আৰু উলহ মালহেৰে এদিন আমি লগ বন্ধুৰ লগত এনেকৈ যাওঁ। এদিন ঘৰৰ পৰিয়ালৰ লগত এনেকৈয় আমি পূজা লৈ যা গতিকে খুব ভাল লগা মানে। আমাৰ পূজা মণ্ডপ সমূহত আমি মানে পূজা কৰোঁ সোমাও তাতে প্ৰত্যকটা মণ্ডপতে আমাৰ ওচৰৰ আৰু যিকেইটাত যাব পাৰো গতিকে খুব ভাল লগা বিষয় মানে। আহ আৰু মানে এই দুৰ্গা পূজাৰ পাছতেই অধিৰ আগ্ৰহেৰে আমি ৰখি থাকো মানে দি দীপাৱলী এই দীপাৱলীৰ বিষয়ে তুমি কি কবা
দীপাৱলী উম টো বিৰাটে পোহৰৰ উৎসৱ দীপাৱলী আহিলেতো আৰু উম আমাৰ একদম মানে গা হাত খন হাতখন লাগি যায় আৰু আমি মানে কেনেকে মানে একদম মাটি চাকি তোমালোকে মাটি চাকি ব্যৱহাৰ কৰানে লা লা হেৰি লাইট ব্যৱহাৰ কৰা
আমি দুয়োটা সমানে ব্যৱহাৰ কৰে কিন্তু মাটি চাকিটো আমি বেছিকৈ ব্যৱহাৰ কৰোঁ কাৰণ কিয় মাটিৰ চাকিটো হৈছে আমাৰ অসমৰ থলুৱা শিল্পীসকলে প্ৰস্তুত কৰা মাটি চাকিটো আমাৰ নিজৰ সম্পদ গতিকে এই লাইট বো চাইনিজ লাইট বোৰ মানে বেছিকৈ ব্যৱহাৰ কৰাটো অনুচিত কিন্তু লগা এনে অলপ চলপ লগাও দিয়াচোন কিন্তু আমি মাটি চাকিটো মানে বেছি গুৰুত্ব দিওঁ সেই গতিকে মানে টো আ মানে আমি নিজৰ থলুৱা সংস্কৃতিটোক মানে জীয়াই ৰাখিবলে চেষ্টা কৰো
উম দেৱাল আ অ উম হয় ঠিকেই সেইটোয়েতো আমিওতো মাটি চাকিয়ে ব্যৱহাৰ কৰো আমি আমাৰ মানে এটা নিয়ম আছে আমাৰ ৰাচ আমাৰ পদূলি মুখত আমি দুফালে দুজোপা কলপুলি পুতি লৈ মানে তাত আমি বাঁহ হৰ শলা ভৰাই মাটি চাকিয়ে মানে আমি সজাওঁ খুব সুন্দৰ কৰি ওৱালে ওৱালে এনেকে মাটি চেক কিবিলাক দিওঁ আমি ডেৰশ দুশটামান মাটি চাকি এনেকে মানে গোটেই ঘৰখন আমি পোহৰাই তলো আৰু ধুনীয়াকে তাতে লাইটো থাক কে দিয়াচোন দুই এটা লাইটো লগাও আৰু মাটি চাকি আমি বেছি মানে ব্যৱহাৰ কৰো কাৰণ কিয় আমাৰ হেত টো মাটি চাকিটো আমাৰ অসমৰ এটা থলুৱা হেৰিটো সেইটো কাৰণে আমি মাটি চাকিটো মানে বেছিকে কিনো
ঠিকেই খুব সুন্দৰ ভাল লাগিল তোমাৰ বিষয়ে মানে ইমান সুন্দৰকৈ ক'লা আৰু মানে আমি এই ৰা দিৱালীৰ দীপাৱলী ঠিক পাছতেই আমি দি আগ্ৰহেৰে ৰৈ থকা এটা উৎসৱ হ'ল হয় হয় লক্ষী পূজাতোটো আহেই হয় হয় লক্ষী পূজা বাৰু আহেই লক্ষী পূজাৰ পাছতে মানে মই ক'ব খুজিছিলো ৰাস মহোৎসৱ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ অৰ বিষয়ে কেনেকুৱা কি অভিজ্ঞতা তোমাৰ
অ ৰা ৰাস ৰাসটো মানে কি হয় আমাৰ ইয়াত পাতেতো আমাৰ ৰাস অ আহিলেই মানে এক মাহৰ আগৰ পা আমাৰ ৰিহাৰ্চল হয় ৰাস কৰ আমাৰ মানুহে পাতে তোমালোকৰ চাইদে চাগে মানুহৰ ৰাস নহয় নেকি সম্ভৱ
মূৰ্তি ৰাস হৈ আম মাৰ ইয়াত মূৰ্তি ৰাসৰ প্ৰচলন বেছি তোমালোকৰ ফালে মানে উম মানুহৰ ৰাসৰ
মানুহৰ ৰাস হয় হয় আমাৰ মানে একমাহৰ আগৰ পৰা আমি ৰাস আহিলে আমি ৰিহাৰ্চেল কৰোঁ ৰিহাৰ্চল কৰি আৰু ৰাসৰ দিনা মানে আমি গোটেইবিলাকে একেলেগে নাচো গো পি নাচো এনেকে যি যি মানে জাক যেনেকে মানে ভগাই দিয়ে আৰু আমুকে আমুকটো কৃষ্ণ পাঠ কৰিব ৰাধা পাঠ কইব দৈৱকী এনেকুৱা মানে আমাৰ সেইবিলাক এটা ছিষ্টেম আছে তেনেকৈ মানে সকলোৱে মিলি জুলি মানে আমি ৰিহাৰ্চেল কৰি ৰাখ তো সেনেকে আৰু পতা যায় আৰু আমাৰ ফালেদি মানুহৰ ৰাস হয় তোমালোকক ভালেদি শুনিছো অ হেৰি মতিৰা হয় বুলি শুনা পাইছো কিন্তু চাব যোৱা নাই জাম জাম
হয় হয় নিশ্চয় নিশ্চয় আহিবা খুব ভাল লাগে এ তাৰ একে মানে আৰু গতিকে আজি ভালেই লাগিল তোমাৰ লগত বহুখিনি কথা আমি আলোচনা কৰিলো আজি নহ'লে ইমানতে সামৰোঁ আৰু
ঠিক আছে থেংক ইউ ধন্যবাদ ধন্যবাদ ধন্যবাদ